হেল্ল', অ, শুনিছা-শুনিছা?
অ, শুনিছো তুমি শুনিছা অ, কি কৰিছা?
অ', অ', ময়ো শুনি আছোঁ কোৱা অ, আছো এনেই তুমি?
ময়ো
আছো এনেই আছো তুমি কি কৰিছা? তাকে অ, এই বহুত দিন কল কৰা নাই যে সেইকাৰণেই অ, বহুত দিন কথা পাত
হেল্ল', হেল্ল', হেল্ল', হেল্ল', এই কোনে তোৰ নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে নি? তেন্তে এতিয়া চাৰ্ভাৰ ডাউন হৈ আছে এতিয়া কথা নাপাতিব।